কি কৰি আছ?
এ, কাইন চাইন নাই আগফালে বহি আছোঁ।
অ', কাইন মইওঁ এই ভাত খাব লৈছোঁ।
কাৰেণ্টটো আজি দিনটোৱে নাই কাৰেণ্ট।
কাইন চাইন নাই অ', আমাৰ মানে মটৰ নচলালোঁ এতিয়া পানী চানী নাই। বেলেগ পানীয়ে গা পা ধুই আহিলোঁ এতিয়া বেলেগ অশান্তি লাগিছে।
চোতালতে বহি আছোঁ।
অ', ধুনীয়া বতাহ মাৰিছে আকৌ।
বতাহ মাৰিছে হলেওঁ কাৰেণ্ট টো অহা হ'লে ভা
বতাহ মাৰিছে যদিও মানে গাত ঠাণ্ডা লগা নাই।
ঠাণ্ডা লগা নাই তাকেহে।
ভাত কিহে খালি?
ভাত খালোঁ দালি কোমোৰা আৰু মাছ ভাজি।
মাছ লাগিলে?
উম।
গ'ল নাই এতিয়া সৰু মাছ ন নেকি?
এ, বৰ
অ', সেয়া মাছহে মোৰ এদিন মাছ একদম কি হ'ল। বেছিদিন হোৱা নাই, কাঁইট জিভা ভিতৰত সোমাই গ'ল মায়ে পাই সে এইটো তাষ্টাই আনি পিনে জিভা এটোকুৰা লৈ গুচি আহিলে নহয় মাংস এটুকৰা।
পুৰা মাছ কঠটা আছে উলিয়াইছে
অ তচ্তা উলিয়াইছে অৱস্থা বেয়া হৈ গৈছিলে
তোৰ মাও বেলেগ ডাক্তৰ দেখোন
তাছ ত চাচোন বাৰ জিভা বাৰ মাছৰ ক লব পাৰি নে
তাকে তোতাৰ মাও বেলেগ দাক ত দেখোন বোলো
উম মোৰ অৱস্থা বেয়া হৈ গৈছে নহয়ব মই মাছেই এৰিলো খাবলৈ
অ মোৰ লাগি লাগি
এ মানাধৱ যত্ত বুলি তিনিবাৰ মান কৰি দিব লাগে তেতিয়া গুচি যায় মোৰ
এ ম কল যাই খালো মা শুকান ভাত খালো দ
অ
তৰ কিহে বনাইছো তাত
মই বেঙেনা আলু দিম বনাইছো মোৰ কাৰণে মাৰ কাৰণে মাছ
দম খুব খাইছ আৰু
দম খাই পেট বেয়া ৰ কালি দম খাই মানে পেট বেয়া হলেও খাবলৈ অহা নাই তমে বহ আছ নে
চব বুজি অ বিচনীচন ফা পাৰ কৰি দেখোন এহে কাম হৈছে
আজি আৰু হলও আমাৰ আমাৰ দাদাই ভাল পোৱা ছোৱালীজনী একাউণ্টৰ পৰা পইচা নাই হেৰি হৈ গ'লো নহয় নাইকিয় হৈ গ'ল নহয় চাই ভাল কৰাহে পালে
কি
চাৰ ভাপৰধীয়া
বুজা নাই
এই হেৰিয়ে পালে আকৌ ব্লেক মান বিলাকে পালে আকৌ
অ
আজিকালি বেলেগ বেলেগ মানহে ধঢেৰ ওলাইছে নহয়তো
না ধল্পতটো ধেৰলে না ধল্পতটো ধঢেৰ কৰিলে
এবোৰ ধ আজিকালি ধৰিছে যদিও কি আৰু তম এ পুলিচক পইচা দি দিব লাগে পুলিচে এ হেৰি কৰি পঠিয়াই দিয়ে
পঠিয়াই দিয়ে আকৌ
অ ৰামপুৰত দেখা নাই কেইবটাও লৰা ছোৱা গাড়ী চাড়ী কিমান ললে ধৰা পৰিুয়ে থানালে নে পুলিচক পচাই থাজি দিয়ে পুলিচে এৰি দিয়ে আজিকালি মানে কিটো সহজতে পইচা পাত
মিলন বুলি কয় কয় ভাইটি যে
আগতে এশ টকা এটা কমাবলৈও বহুত কষ্ট কৰিবে আজিকালি চাচোন বাৰু একদম সহজ সহজতে মানে টকা ইনকাম কৰাবলাক
অ আমাৰ যোৱাবাৰ এ যোৱাবাৰ হেৰি নিচাবৈকেইটা নাই আমাৰ লগৰ এটাও নিছিলে নহয় সি একেবাৰে ধৰা পৰা কেইদিনমান তাকত নেকি নতুন বাইগ এখন কিনিছে
উম আগে ৰাতি মানে সহজতে টকা উপাৰ্জন কৰিবলৈ লৈছে মানুহ বিলাকে অ বেছিকে সৰু সৰু পোৱালী বোৰ
অ' পোৱালী বিলাকো, সেইকেইটানো কিমান ডাঙৰ ল'ৰা আৰু ভাবচোন।
সৰু, সৰু পুৱালিবিলাক। অ-অকল চাইবাৰ অপৰাধী কিছুমান বুঢ়া মানুহো আছে দেই, কিছুমান ডাঙৰ মানু নুহ জড়িত হৈ আছে, জড়িত থাকে।
এ' আছে।
উম' আপ
সেইদিনাখন বহুটো জেলৰপৰা ওলাই বেছি ধেইদিন হোৱাই নাই আকৌ নতুন গাড়ীখন দেখিছোঁ, লগৰকেইটাক কালি খুৱাবলৈ আনিছে।
সহজতে আৰু হেৰি কৰে আ।
ফকতিয়া পইচা যে সিহঁতৰ।
ফকতিয়া পইচাই ইনকাম। আজিকালি মানে মবাইলত কিবা অ টি পি এটা আহিলেও ভয় হে লাগে। মানে আজিকালি তোৰ কি বুলি কয়, তোৰ গুগোল পে টোত মানে কিবা দি কৰবাত দিবলৈও মানুহে ভয় কৰে। কিন্তু গুগোল পে'ত ক'ৰবাত কিবা দিলে মানে পইচা বাৰু তেনেকে নাকাতে বাৰু দেই।
হ'লেও ভয় লাগে পাই।
মই আগতে গেম-ছেম খেলো, গেমত আজিলৈকে পইচা-পাতি পোৱা নাই বাৰু। কিন্তু মানে তোৰ হেৰি অতিপি-চটিপি এইবোৰ চব চেয়াৰ কৰিব নালাগে, মানুহ বিলাকক কিমান পইচা হেৰি কৰি আছে, নজনা মানুহ বিলাকৰ পৰা।
মোৰ বহুতৰ গৈছে হেনো পইচা তেনেকে।
উম।
তাকেহে।
কিবা লাগিছে, ইমান গৰম যে গাটোও ধুলোও তথাপিও নাই, ঠাণ্ডা ল'গা নাই।
উম, মোৰ হাতটো আজি কাটিলে।
কি?
হাতটো কাটিলে অকমান।
অহ'। আজি দিনতটো কাৰেণ্টটো নাই দিয়া, ৰাতিকন কাৰেণ্টটো দিব পাৰে, দিনটো নাইও।
উম, দিনটো নাই ৰাতিটোও নাই, কালিও টোপনি ক্ষতি হ'ব এতিয়া, আজিও টোপনি ক্ষতি।
অ' আজিও টোপনি ক্ষতি কৰিব, আজিও টোপনি ক্ষতি কৰি মাৰিব যেন পাইছোঁ।
তাকে অ'।
কালি দিন, আজি দিনটো কাৰেণ্টটো দিয়াই নাই, এতিয়া কাৰেণ্টটো দিব পাৰে ধুনীয়াকে।
অহ' দিনটো কাৰেণ্ট দিয়া নাই। কি হ'ব মানে।
কাৰেণ্টটো এতিয়াও কি নাই, কি নাই অ'।
তাকে অ'। শান্তি নাইকিয়া হৈছে আৰু এইফালে কাৰেণ্ট নাই, এইফালে গৰমতটো।
মাথা টো বেয়া হৈ যায়, কাৰেণ্ট টো নাথাকে ইমান গেলা গৰমত বাৰু।
উম। তাকেহে। কেনেকে শুম তাকে চিন্তা কৰি আছো, কালি টোপনি ক্ষতি আমাৰ মায়ে বা বিজুলী ঢেকনি মাৰিলে বৰ বৰষুণ দিলেওঁ কিবা দৌৰি
অ' নহয় ইনভাৰ্টাৰ অফ কৰিব লাগিব, আমাৰ সিদিনা নামঘৰৰ ইনভাৰটাৰটো ফুটিলে নহয়।
অ' আমাৰ ইনভাৰ্টাৰ মানে বৰষুণ দিয়াৰ লগে লগে ইনভাৰ্টাৰ বন্ধ বন্ধ হয় আৰু। বৰষুণ দিলেই ভাবচোন বিজুলী-ঢেৰেকণি মাৰিলে এয়া হেৰি কৰিব লাগে, বৰষুণ দিয়াৰ মাত্ৰক। ৰৈখা নাই।
সিদিনাখন আমাৰ নামঘৰৰ হেনো সেইটো ফুটিলে, ইনভাৰ্টাৰটো।
অহ'।
গ'ল।
হেৰি হ'ল আকৌ আমধৰ ৰাতিপ চি হেৰি নকৰিলে আৰু ইনভাৰ্টাৰ মানুহ মাৰে চেলাব তই ইনভেটাৰ চৰত হৈ কিমান মানুহ মৰিছে। ইনভাইৰ্টাৰ বেলেগ বস্তু।
এই সেইদিনাখন যে নটামান বজাত যে আহিছিলে যে বতাহ ধুমুহা সেইদিনা খন নামঘৰত মানুহ আছিল ইনভাইৰ্টাৰ সেই কাম কৰিছে যে আমাৰ নামঘৰ যে
অ'
ইনভাৰ্টাৰ সেই কিবা ৱাল দুডাল বতাহত জইন খাই গৈ ফুটি গ'ল।
অ' কাৰেণ্টটো এতিয়া আহিছে আমাৰ হেই ফালে তহঁতৰ আহিছে না, আমাৰ কাৰেণ্টটো আহিছে। এতিয়া মটৰটো দি থৈছোঁ পানী নাই। গাও ধুলো তাৰপিছ দাদাই কাপোৰ এশোপা দি থৈ গ'ল সেইবোৰলে পানীয়ে নাইকিয়া হৈ গুচ গ'ল।
প্ৰভু আহা আহা।
আমাৰ কাইণ্টো আহিছে, তহঁত সেইফালেও কাইণ্টো বেলেগ, আমাৰ ইফালেও কাইন্টো বেলেগ, এতিয়া
দাদা এইকেইদিন হ'ল আমাৰ ঘৰত নাই। দোকান ফালে আছে নহয়।
বেলেগ-বেলেগ দুইটাক
উম, বেলেগ-বেলেগ উম। কাইলৈ আকৌ বতৰ, বৰষুণ দিলে হয় দিনত পায় অকণমান বতৰটো ঠাণ্ডা কৰিলে হয়, কাইলৈ ৰোৱনী অহাৰ কথা আছে।
নহ'লেতো ভাত বনাওঁতে যাব শাস্তি পাবি।
ভাত বনাওতে যাব মোৰ আমনিহে লাগিছে আৰু।
কাইন্টো আহিলে, অহা হ'লে আছিলোঁ। এ কাৰেণ্টটো আহি যোৱা হ'লে বোলো ভাল আছিল গৰমখনত।
কাৰেন্টো আহ আহিলে মটৰটো চলাই থৈছোঁ। কাইলৈ নহয় নাহিলে মানে এই ফিজত থকা বস্তুবোৰ গোন্ধাই যায় পিঠাবোৰ খো কাৰেণ্টো নাথাকিলে ফিজত থকা বস্তুবিলাক গোন্ধাই যায়। পিঠাগুড়ি শোপা খুন্দি থৈ দিছোঁ। পানী পিঠা বনাই-বনাই ৰাতিপুৱা খাওঁ। পিঠাবোৰ আকমান গোন্ধাই আছে।
এ কাৰেণ্টন নাথাকিলে চবফালে দিগদাৰ।
তাতে ন' পুৰা অন্ধৰকাৰ হৈ গৈছে, আহিলে মটৰ চলি আছে।
বাৰু আহিলে ভালেই হ'ল দেই।
তাকেহে পানী-চানী অকন গোটাই থব লাগিব কাৰেন্টৰ একো ভৰসা নাই অহ। তহঁতৰ বাৰু কোৱা আছে, আমাৰ আকৌ কোৱা-চোৱা নাই নহয়।
উম, কোৱাৰ পৰা পানী কঢ়িয়াওটে আমনি লাগিছে আৰু।
সেইটো তহঁতৰ কোৱা অকমান দূৰ হ'ল।
দুৰ হ'ল বহুত, অকমান নহয় যথেষ্ট দূৰ হ'ল।
যথেষ্ট দূৰ বাচন গিলা ধুবলৈও অশান্তি।
বহুত কঢ়িয়াব লাগে পানী, চিম-চিম ভাৰতে যে আমাৰ ইয়াৰ পৰা নিহহি মাজে-মাজে।
কেলে?
খাব-খাবলৈ আমাৰ পৰাহে নিয়ে পানী সিঁহতে।
আৰু পানী পা বেয়া নি?
কোৱাৰ পানী বেয়া যে।
ঔ। কুঁৱাতো লাগে অহ মানুহৰ যিমান দূৰ মটৰ হওঁক, কিবা হওঁক, মানুহক কুঁৱাতোৰ অবিহনে মানে একো নাই।
এ আমাৰ মানে বে
আমাৰ গঢ় এটা বহা বহাইছিলে নহয় দাদা পাগলটোৱে পানীখিনি বেয়া হৈ যাওঁতে পুতি পেলালে, হ'লেও এটা বহাব আৰু লাহে ধিৰে। বঢ়াবলে কৈছো এইবোৰ অশান্তি মানে কোৱা উম, কুঁৱাটো মানে যিমানেই হেৰি নহওঁক কুঁৱাৰ অবিহনে মানে হেৰি নাই আৰু। আজিকালি মানুহৰ আগত কুঁৱাই নাই চব এইবিলাক ডিজিটেল সেইবিলাকহে লগালে।
উম, আৰু আমাক কুঁৱাৰ পানীখিনি চকাৰাৰ কাৰণে হেৰি কৰিবলৈ মন নকৰে।
অহ, সিহঁতৰ, সিহঁতৰ-সিহঁতৰ চুজুৰিমা হাতৰ কুঁৱম পানী কি হেৰি নি।
লেতোই আৰু কুঁৱা পানীবোৰ চফা নহয় দি খাবলৈ আমাৰ ঘৰৰ পৰা নিয়ে এই আমৰ ইয়াত
ভাত খালা নেকি?
সদায় নিয়ে চুমজুৰিবাই ৰাতিপুৱা তাই বটলটোত ভৰাই লৈ আকৌ জাৰত নিবহি টিংত নিবহি ব
অহ, আমাৰ চৰকাৰী পানীতটো দিয়ে বাৰু সেইটো পানীহে খাওঁ আমি।
তহঁতৰ ফালে চৰকাৰী পানীও পাওঁ হ'।
অ
সে হৰি আমাৰ ফালে চকাই পানী নোহা এই মটৰৰ লগত গাওঁতেনে কিজানি দুদিনমানান দিলে তাকো গেলা পানী বুকাই চুকাই
আমি চকাই পানীহে খাওঁ আমাৰ ৰাতিুৱা যদি থকা পানহ ৰাপুৱা মটৰ নচলিলেও হয় ববেলি মানুে চলও একদম ধুনীয়া ওচৰতে পৰি আমাৰ সদায় দিয়ে আঠটা বজাত সদায় দিয়ে
উ আমাৰ ফালে নিদিয়ে পানী দুুনীয়া আমাৰ সেই লগাওঁতেনে দুদিন নে তিনদিন দিনা তাকো গেলা পানী
বৰশীটো প উ পুখুৰীত উ আমাৰ সদায় দিয় চৰকাৰী পেনটো আমি চৰকাৰী পেণ্টটো জহতহে মানে হেৰি হৈ আছো আৰু
উ ন চে প
উম
সাগে তৰা হিনেুৱ ক লাগিছে ন গাাৰো
তাকে টোপনি সুধ কৰিলে এদিল দিো
ৰাতিও তো যিিকিটা েকনি মাৰিছে মাৰ পিছত দিনটো পুৰা দব্বা সিনা বৰষুণ আনিব
এ দিনত দিব লাগে হয় নাই বাৰু আৰু ক'ৰবাত ভেকুলিবিয় পাতিছে তটো
অ দেখিছিলো অু
অ দিনত দিব লাগে তেতিয়া খেতিয়ক বিলাকে অলপ হেৰি হয় ৰাতি বৰষুডাল থাকিব দনৰত কা এটা ৰোত
স সিমান টকাশত ৰ'দ নালাগে ন পায় আক
আ কাইনটোো স এইটো বেয়া হৈছে বলপ ভাল কৰি আছেিনি কৰ'ৰবাত
এই অথনি মই চেলেৰিী শুনি আছিলো কিবা কাৰেণ্টো হেনো তিনিভাগ কৰিছে সেইটো সেইটো কাৰণে কাৰেণ্টটো হেৰি কৰি আছে কাৰণে তেনেকে নাই আকৌ হলেও ৰাতিটো কাম নকৰে ৰাতি দিব পাৰে কাৰেণ্ট টো ধুনীয়াক
দিব পাৰে আৰু বৰষুণোও একেবাৰে ৰাতিহে দ এ দিনত দিব নোৱ
এতিয়া বৰষুণো নাই হেৰিও নাই কাৰেণ্টও নাই
এবাৰ এইবোৰ কলেজতহে সঁচা দেই এ কলি জোখে হৈছে দেশত পাপ বেছি হৈছে
ঠাণ্া পেলাইিলেহেতেন সেইমান গৰমবোৰ
বৰষুণ বাগিচা বাতত
বাবু আগতে সিদিনাখন ভেকুলীয়া তুৰ তটৰাাইছে তেতিাহে ভেকুলীয়া তৰ তৰাাব লাগে
উম
এতিয়া আকৌ বক বজোৱা আছো তোৱা হেয়ে নাই সেইকেইদিন একেবাৰে কেৱত কেওত চুৰিয়ে থাকে
ৰাতি গ খে ৰাতি দিয়ে ৰাতিপুৱা একদম ৰ'দডাল
আজি আমাৰ ৰাতিপুৱা নেউল এটা ওলাইছিলে নহয় ডাউ কপলি ধৰা আমাৰ বাৰীত
অ
নষ্ট নহ ত মোৰ যদি ইমান ৰাতিুৱা কিহে চুইছে শালী কাপোৰো চুইছে হেদিনো চুইছে কিমান বেগ বি বিত বিষতকে মইো বেলেগ কিবা এ ধৰিলে নেকি তাৰপৰা চাইছোগে মায়ে মায়ে নিউল নহয়।
অ' ত ত এই হাবিখনত থাকে নেউল।
হা
তহঁতে ডাঙৰ পাছফালে হাবিখনত নে উলি ধি আছে।
নেউল আছে গুৰি আছে গুৰি এটা সেই মাজতে আমাৰ বুতৰ পাকঘৰত মাৰিলে নহয়। চৰিয়াতলত সোমাই আছিলেহি আহি। খবলৈ বেয়া আমি আকৌ খাইো